অ আচছা
হেল্ল' শুনিছা
হয়, আপুনি স্বিগী কৰিছা?
মই এনেই আছিলো তুমি?
মহে মই ভাত চাত খাই এতিয়া এইমাত্ৰ উঠিছো তুমি ভাত
কি কোৱা?
ভাত খালা?
ভাত নাই খোৱা, খানহে এতিয়া।
অ কি এতিয়া চামাৰ ভেকেচন হৈছে। ক'বাত যাবা নাই?
যাম মানে এতিয়ালৈকে ভবাই নাই ক'ত যাম, এই স্কুল হৈ আছে যে।
অঁ স্কুল। মইতো তেনেকে প্লেনিং কৰি থৈছোঁ, লগৰ বিলাকৰ লগত।
আচ্ছা আচ্ছা, তাৱাং নোযোৱা। অ তাৱাং তাৱাং মই গৈছোঁ। ভাল আছে।
জেগাবিলাক ভাল ন, সেইটোৱে আমিও চাইছিলোঁ আমি। আমি বহুত আগৰ পৰা প্লেনিং কৰি থৈছিলো, যে যাম যাম যাম বুলি কিন্তু নাই এতিয়ালৈকে মানে তেনেকৈও আমাৰ। লগৰ বিলাকে ইমান ছুটি নাপায়তো চবৰে কলেজ থাকে। ত সেয়াই আমি আমাৰো কলেজ চলি আছে তেওঁ এতিয়া যাম। এই জুলাই মাহতে আৰু।
অ আৰু কি হয় মানে গাড়ী চলাবলৈ অলপমান দিগদাৰ পাবাও।
অ সেইটোয়ে, আমি তেওঁ মানে অ ভাল গাড়ী লৈ যাব লাগিব, এনেই তোমাৰ ধৰি লোৱা একেল লৈ গলেতো নহ'ব।
সেইটোয়ে মানে অকণমান। মানে এনেই যাব পাৰি ধুনীয়া ফুৰা চুৰা জেগা আছে। ওপৰলৈ গৈ পেলাই পাবা। বহুত ধুনীয়া জেগা খালি সেইটোৱে ওপৰলৈ যাওঁতে বহুত কষ্ট হয় মানে।
অ', আমি গৈ পোৱা নাই বাৰু। এতিয়া গ'লেহে গম পাম আৰু।
তাতে ভালকৈ গ'লেই হ'ল, আৰু সেইখন জেগা।
অ', বাকীতো তেনেকৈ পুলিচৰ-চুলিচৰ একোতো কেচ নাই ন? কাগজ-পাতিবোৰ ক্লিয়াৰ আছে, কিন্তু তেওঁ মানে, ঊনৈছ হৈছে তো, ড্ৰাইভিং লাইচেঞ্চ বনোৱাই নাই।
অ', মানে কোনখনত জানো, এই ইয়াৰ পৰা ওলাওঁতে ইয়াত মানে। য'ৰ পৰা ওলাব ন, তাত ত যদি চাই চাব, টাৱাং পোৱাৰ আগৰ পৰা মানে, ইমানকে তাতো নাথাকে বাৰু পুলিছ-চুলিছ দেই।
নাথাকে ন, ইয়াত পাছ- চাছ লাগে নেকি? পাছ লাগে নেকি?
পাছ তাত জানো নালাগে নেকি?
ন, তুমি নাজানা, চাগে মামাই দিছিল চাগে। অ', মানে পাছ লগা সেই এতিয়া মোৰ মানে, মই সোধোঁতে পাছ লগা কথা কৈছিল, মানে এটা জেগাত, মানে এ তোমাৰ দিব লাগে।
হয় নেকি, আমি অৰুণাচল যাওঁতেহে পাছ লাগিছিলে দেই, টাৱাঙত নেজানো ইমান। মই।
অ', হ'বও পাৰে, চাগে মোৰ ভুল হ'ব পাৰে, কিন্তু তেওঁ।
উম-, উম-, উম, গম বুজিছোঁ, বুজিছোঁ।
আমি মানে গৈ পোৱা, আমি মানে গৈ পোৱা এক্সপিৰিয়েঞ্চ টো পোৱা নাই না। এতিয়া পৰা গ'লেহে গম পাম যে কি কি লাগে, ক'ত কি, এতিয়ালৈকে। তেনেকৈ যোৱাই নাই, বাকী এ বাকী তোমাৰ এনেই কোৱাত যোৱা প্লেনটো কৰাই নাই চাগে এতিয়াও। তেওঁ মানে ভাবি থৈছেনে ক'ৰবাত যোৱাৰ কথা?
মই যোৱা কথা তেনেকে ভবা নাই। মানে, কি হৈছে, অৰুণাচল যাম বুলি মানে। অৰুণাচল এবাৰ আমি গৈছোঁ, হা। বাট ষ্টীল মানে, ভা, ইমান ভাল লাগে গৈ পেলাই। ন, ঝৰ্ণা-ঝৰ্ণা আছে, তাত যাম বুলি ভাবিছিলোঁ। দাদাৰ লগত।
তাত মানে, ভাইবটোৱে মানে মজা। তাৰ ভাইবটো, মানে, ল'বলৈ বহুতেই কেনে যায়তো।
অ' নদী-চদী মানে ধুনীয়াকৈ হেৰি কৰিব পাৰি ন? ঝৰ্ণাই আছে, ঝৰ্ণা এটা মানে নদী টাইপ আছে ন?
এতিয়া মই এনেই চাজেষ্ট কৰোঁ, মানে এতিয়া তুমি নাযাবা যেনেকৈ কিয় কও, এতিয়া চবৰে ডেমৰ পানী এৰিছে যেনে মানে, তোমাৰ গোটেই ঘৰ-চৰ উটি, তুমি চাবা, ৰিলচ ওলাই আছে। স্ক্ৰল কৰিলে ওলাব যে, পুৰা অৰুণাচলৰ পুৰা পানী। ঘৰ-চৰ উদুৱাই নিছে। ইয়াত সেই সেইটো টাইমত যদি যোৱা, তোমাৰ মানে ৰিক্সি হয় অকণ। জাগা চাই কথা আছে, কিন্তু মেইন অৰুণাচলত অৰুণাচল অৰুণাচল গ'লে মানে, তাত তোমাৰ পানী ৰিক্সি আছে, কিন্তু বাকী এইকনতে অৰুণাচল নোপোৱা আগত তাত তোমাৰ ইমান পানী ভয়তো নাই মানে।
আচ্ছা, আচ্ছা, ঠিক আছে বাৰু। আৰু হেৰিলেও কি আছিলে? কি বুলি কয়, এইখন গুৱাহাটীত এখন কিবা পাৰ্ক হেৰি খুলিছে নেকি নতুনকে? নতুনকে নে, ন মই ৰিলত দেখি আছোঁ, কিবা চব হেৰি। পাই মানে এডভেঞ্চাৰ টাইপ আছে, আৰু তালৈও যাবলৈ মনটো আছে। চাওঁ, এইবাৰ চাগে তালৈকে যাম।
অ', অ', তাতো যাব পৰা। তাতো এতিয়া নতুনকৈ খুলিছে এইখন। নামটো মোৰ মন নাই, বাৰু কিন্তু ময়ো চাইছোঁ, ৰিলচতে চাইছোঁ।
তাতে যাবলৈ মন আছে বাৰু মোৰ ঘৰ বিশ্বনাথ।
বিছ বিশ্বনাথ চাৰিআলি? অ', অ', মোৰ তেজপুৰতে বাৰু।
আচ্ছা, আচ্ছা, মোৰ তেজপুৰতো, তেজপুৰত মই জেথাইৰ ঘৰ। তাততো মই একো ফুৰাই নাই অগ্নিগড়- সগ্নিগড় এক কো যোৱা নাই।
তাত যাবা বহুত ধুনীয়া-ধুনীয়া জাগা আছে
এইটোৱে, এনেই অসম খনে ঘূৰা নাই।
আমাৰ তেজপুৰতে বহুত ভাল ভাল জেগা আছিল, এতিয়া তোমাক ধৰি লও, মই ইনে ইনে জাষ্ট কুৱেশ্যন এটা সুধিছো, আমাৰ তেজপুৰত বেছিকৈ চাবলগীয়া জেগা কি আছে? তেনেকৈ সুধিলে কোনোবাই ক'ব পাৰিব?
বহুত আছে।
কি আছে, তুমি একে মানে, মেইনলি এটা কোৱাচোন। আমাৰ মানে, এ অসমত অকল চাৰিখনে আছে। চাৰিখনৰ ভিতৰত এখন আমাৰ অ মানে তেজপুৰত আছে। কি আছে?
মোৰতো বহু দিন চিত্ৰলেখা উদ্যান আছে
উম, ন না না না না আমাৰ অসমত চাৰিখন আমাৰ অসমত অকল চাৰিখন হৈছে মেণ্টেল হস্পিতেল, মেণ্টেল হস্পিতেলৰ এখন আছে আমাৰ তেজপুৰ ঘৰত
ইচৰা, সেইখন মই চাবলৈ যাম নেকি এতিয়া।
নাই নাই নাই নাই মানে মই তোমাক সুধিছিলোঁ কি, যে অসমৰ এতিয়া চাৰিখন আছে, চাৰিখনৰ ভিতৰত এখনৰ নাম
অ', সেই মোৰ জেগাৰ নাম
এইটো জেগাৰ কথা কৈছিলো যে উম
অ', মই এতিয়া মেন্তেল হস্পিতেলনো কেনেকে ক'ম, বাৰু এতিয়া ভাল জেগা বুলি ভাবি ছো, মই
চিত্ৰলেখা পাৰ্ক তোমাৰ ধৰি লোৱা এই বহুত আছে, অগ্নিগড় আৰু এইফালেতো তোমাৰ ফিলে বুদ্ধপথ, দেৱীসিংঘাট
উম, উম, এইবাৰ মই পৰীক্ষাত মানে এই তেজপুৰৰ বিষ মই মানে হেৰি লিখিছিলোঁ, কাৰবাক মানে চিঠি লিখিব দিয়ে নহয়, লিখিছিলোঁ যে সেইকাৰণে মই জানোঁ মানে এতিয়া কথাখিনি।
উম, তুমি কি মানে এ আহাই নে এতিয়ালৈকে?
মোৰ বহুত বাৰ গৈছো। এ বহুত তেজ কোন মোৰ জেঠাই ঘৰ, মই গৈয়ে থাকো তেজপুৰ।
অ', অ', মই আকৌ ক'লা যে মানে এইটো চিতল কাপাক যোৱা নাই তাৰ যোৱা নাই।
অ', মই ফুৰা নাই আজিলৈকে, অ', মোৰ ঘৰ চাগে কোনেও ফুৰাই নাই, আমি যাওঁ আৰু তেনেকে ফুৰা হোৱা নাই।
উম, মানে আমি তেনেকৈ বাৰু আমাৰটো তাতে আমি মাজে, মাজে যাওঁ বাৰু।
উম, তোমালোকৰ আৰু ঘৰৰ ওচৰতে এনেই ওলাই যাব পাৰা তোমালোকে পাৰ্ক-চাৰ্ক বিলাক।
এ নহয় এতিয়া আমাৰ চোৱা কলেজ থাকে। কলেজৰ পাছত তোমাৰ ধৰি লওক কম্পিউটাৰ ক্লাছ থাকে। এইটো কাৰণে মানে টাইমটো মিলাব নোৱাৰি, আকৌ আহি পেলাই আকৌ জিম থাকে। এ, বহুত মানে ৰুটিনটো পুৰা ভৰি আছে মানে ফুৰা জেগা নাই, ফুৰিবলৈ যোৱা টাইম নাই।
আজিকালি তথাপিও আৰু বন্ধ-সন্ধ পালে যা পৰা অ', এদিন- দুদিন হব
চানডেটো আমাৰ অফ থাকে চবৰে। তুমি এনে বাকী ক্লাছ কিমান?
মই ক্লাছ টেন এইবাৰ।
টেন পাইছা ন। দিয়া ভালকৈ দিবা।
তাকেহে।
চি বি এচি নে, ছেবা?
মছিবীৰ
কৃষ্ণ কৃষ্ণ আমাৰ আকৌ চেৱা আছিলে আমাৰ চেবাবা অকণ সহজেই কিন্তু মোৰ লগৰ এটা আছিল
চেবা বেছি হাৰ্ড হয় চিবিএচিত কে
সেই একো হাৰ্ড নাই
মই চেবাত পঢ়িছো বহুত বছৰ মই ক্লাছ কিমানলৈকে ছিক্সলৈকে ছেবাতে পঢ়া তাৰ পিছতহে মই চিবিএছ ই আহিছো
কিয় এনেকুৱা হওঁতে তুমি মানে কিবা টান পোৱা নাই যে
অ মা মই আছামিছ মই আছামিছত ইংলিছ মিডিয়াম আহিছো মোৰ বাৰ বাজি গৈছিলে
এইটোয়ে কথা এইটোয়ে কথা আছামিছৰ পৰা যদি তুমি ইংলিছলৈ যোৱা নহয় ইংলিছৰ পৰা যদি আছামিছলৈ আহা বহুত প্ৰস্তাব লাগে মানে কিয় ললো তেনেকুৱা লাগে এতিয়া মানে
কিন্তু উ মানে কিন্তু কি হয় কোৱাচোন এতিয়া মানে বেছি ভাগ ইংলছটোৰ দৰকাৰ দৰকাৰী ন এতিয়া চাওক তুমি ইলেভেন টুৱেলভটো ইংলিছ লবই লাগিব চব চাবজেকতে বেছিভাগ ইংলিছতে পা বঢ়াব এতিয়া
তুমি এতিয়া বি এ ফাৰ্ষ্ট চেমতো ইংলিছ লবা বি এ মানে মোৰ এবাৰ মানে বিএ ফাৰ্ষ্ট চেম টো মই বুজিছো মানে কেনেকুৱা লাগে আমাৰ ক্লাছ ষ্টাৰ্ট হবহে বাৰু আমাৰ ক্লাছ ষ্টাৰ্ট হবহে বাৰু ন
অ মোৰ দাদাই মানে ইলেভেন টো আচামিজ মেডিয়ামতে পঢ়িছিলে ন চ' দাদাই মানে পুৰা মোক কৈছে উ ছোৱালী বহুত কষ্ট পাবা তুমি ডাঙৰ হলে এতিয়াই লৈ লোৱা তেতিয়াতো বুজি নাপা অ ব ষ্টিল লৈ ললো ফাৰ্ষ্ট ইয়াৰটো ৰাতি দিন পঢ়িছো ৰাতি আৰু মানে মানে এ মানে আছামিছ মিডিয়ামত থাকোতে ভালে আছিলো মানে বহাত মই চোকা আছিলো মানে এক দুই নম্বৰে হ মানে মই সদায় তেতিয়া যদি কেনেবাকে কে মই ইংলিছ মিডিয়াম যদি কম পাৰ্চেন্টেজ পা মোৰতো মাইণ্ডত হেৰি এটা হ'ব ন মানে। কেনেকুৱা পঢ়িছো মই ৰাতি- ৰাতি মাই গড দেন বাৰু। ঠিক হ'ল পাৰ্চেণ্টেজ নাইনটি আপ হে হ'ল।
আমাৰ এতিয়া আমি এতিয়া চেবাৰ ষ্টুডেণ্ট আমি এতিয়া ধৰি লোৱা আমাৰ এতিয়া জিয়'গ্ৰাফি লৈছো মই মেজৰ -মেজৰ জিয়'গ্ৰাফ ফি লৈছো কিন্তু মই ভাবিছিলো আছামিছত পাম কিন্তু হয় গোটেই কিতাপখন ইংলিছৰ গোটেই। খন মানে তোমাক এ এটা- এটা বস্তুৰ দাম এটা এখন স্কেল এটা পেঞ্চিলৰ দাম। এশ কিমান টকা দুশ কিমান টকা তেনেকুৱা মানে। মোৰ চাজেষ্ট তুমি জোগ্ৰাফিটো নলবা মই পাই গৈছো এইবাৰ।
নাই - নাই মই জিঅ'গ্ৰাফি নলও। উম, নে মই জিঅগ্ৰাফি নলও আমাৰ ইলেক্টিভ বুলি নাই জানা। আমাৰ চুজ কৰিব দিয়ে মানে দুটা চাব চি বি এছ ইত। কি হয় তুমি হিন্দী আৰু আছামিজৰ ভিতৰত এটাহে লব পাৰিবা তেনেকা হয় মই আছামিজ লৈছো। আৰু অ, তেনেকে মানে নাই আমাৰ ইলেক্টিভ বুলি আৰু আমাৰ ছটা ছাবজেকট আছে তাৰ ভিতৰত তোমাৰ পাচটাহে ধৰে মাত্ৰ।
পাচ টা লয় ন আমাৰো পাচটাই বাৰু চবৰে পাচটায় মানে চাবজেক্ট কেইটা চেঞ্জ থাকে মাত্ৰ পাচটাই অ, এই টেইনত তোমাৰ ছটা নেকি ন। হেল্ল',
হেল্ল',
অ, চ এই টেইনত ছটা নেকি ন। অ, তোমাৰ তোমাৰ চো তোমালোকৰ পাচটা আমাৰ চটা। টা নেকি আমাৰ আছিল নেকি মই পাহৰিছো অ, আমাৰ পাচটা অ,
তেনেকা তো ইজিয়ে পাচ দিছো আৰু এইবাৰ হা।
এইবাৰ - এইবাৰ কি?
নহয় এইবাৰ মানে এতিয়া চছেভেনৰ পৰা মান এতিয়া তেন টেন পালোগে ন চ। এতিয়া চব ইজিয় পাও আৰু এতিয়া ইমান টেনশন নাই আৰু ইমান পঢ়িব নালাগে আৰু নপঢ়াকে পাৰো।
কেনেকুৱা মানে ৰুটিন বিলাক হৈ গ'ল চব যেনেকৈ তোমাৰ এটা চাবজেক্ট। পঢ়ি নহয় ইংলিছকে পই মানে পঢ়ি - পঢ়ি - পঢ়ি - পঢ়ি।
পহ - পহ একজেক্টলী। আহি গ'ল পুৰা এতিয়া মাৰ ইমান টেনচন আছিলে মই বেয়া কৰিম বুলি তেতিয়া ফাৰ্ষ্টত। টিউচন এতিয়া লৈছো মই দুটা আছে চাইন্স আৰু মেথছৰ টিউশচন আছে।
চাইন্সটো বু কিবা কৰি দিয়িবা ছাইঞ্চতে মাথা গৰম কৰি দিব।
মই চাইন্স ইজি পাও ছাইন্স মেথ ইজি পাও হিষ্ট ই পাও।
মই মেথছটো চাইন্সটো মোৰ - মোৰ ওপৰত যায়।
হ- হা চাইন্স আৰু কেমেষ্ট্ৰিতো অলপমান টান পাও মোৰ দাদা আকৌ কেমেষ্ট্ৰিত মেজৰ
আহ, কেমিষ্ট্ৰি ম কেমিষ্ট্ৰি ন গ কেমিষ্ট্ৰি বহুত বেয়া।
ম বহুত বেয়াও কেমেষ্ট্ৰী - কেমেষ্ট্ৰীৰ মেজৰ মই কেমেষ্ট্ৰী পাও।
উম, তুমি কেমেষ্ট্ৰি কি এতিয়া তুমি এনে ধৰি লোৱা টুৱেলভ প - পাছ কৰিলা। এনেই মেজৰ কি ল'ম বুলি ভবা।
হিষ্টষ্ট্ৰী
হিষ্টি ন মোৰ মাইনৰ হিষ্ট্ৰী হ মোৰ মেজৰ চাবজেক্ট তোমাৰ জিগ্ৰাফী মাইনচ
আহ, সটাই
দিয়া হ'ব ন
অ অ অ ঠিকে আছে দিয়া হ'ব